হেল্ল'
অ, কোৱা?
অ কি কৰি আছে বন্ধু?
এনেই আছো ৰবা, তুমি কি কৰি আছা?
মই মানে বহি আছো মানে। বাইৰত যাম ভাবিছো মানে ত অলমান আৰাম কৰি আছো, অলাম তাছত অলপ বাইৰত কিবা কাম বোৰ আছে যে কাম বোৰ শেষ কৰি আহিজাম।
হয়, হয়, হয়। বাকী ভাত খালো ৰবা, তুমি খালা নে, খোৱা নাই?
নাই খোৱা নাই এতিয়া লেগে। মানে আৰাম্ভ কৰি আচ বনাই হোৱা নাই চব্জিকন।
হয়, হয়। হয়, হয়, হয় আজি পিছে চব্জিত কি কি বনালা?
মাংস বনাইছিলো আৰু মাংস বনাইছো, মাংস গৰম কৰি খাম অলপ পিছত।
হয়, হয়।
তোমাৰ কি কি খবৰ কেনেকা চলি আছে তোমাৰ?
মোৰ খবৰ ভালেই দিয়া। তোমাৰ কোৱাচোন?
উ মোৰো ভালেই চলি আছে। মানে কি এ এতিয়া তোমাৰ তেনে অ বৰষুণ দিছিল কাম বোৰ আছিল মোৰ অলপমান, আজি কালিও আছিল। কালি এই খবৰ কামবোৰ আছিল, কি ঠিক কৰিম ভাবিছিল, এ বৰষুণে দিলে কামবোৰ শেষ হোৱা নাই কোৱা নাই। আজিও মানে এতিয়া বৰষুণ দিয়া নিচা লাগি আছিল ম বতৰ বিলাক। কামবোৰ খবৰ আছে লিখনি মানে বা বতৰ এনেকা হৈ আছে কামবোৰো এ কৰিব যালে ব বৰষুণ দি দিলে কামবোৰো নহয়। ৰাস্তা ব্লক হৈ যায় ফাঁচি যায় আৰু এতিয়া আৰু
হয় তুমি ঠিকে কৈছা। বৰষুণ দিলে কাম বোৰ কৰাতো অসুবিধা হয়। কাৰণ আমাৰ বৰষুণ দিলে ধৰি লওক কামটো আমি কৰিম বুলি ভাবিছিলো, যদি বৰষুণটো দি দিয়ে আমি কাম বিলাক কৰিব নোৱাৰো। ধৰি লওক ভাবি থোৱা কাম বিলাক। এনেকুৱা কাম বিলাক কৰিব নোৱাৰো, আমি কলৈকো যাবও নোৱাৰো, ওলাই যাব নোৱাৰো বৰষু কোনত সেনেকুৱা টাইপি।
উম হয় মানে। মই ভাবো মানে তোমাৰ অ যেনেকা বৰষুণৰ কাৰণে মানে মানুহবিৰাক ফাঁচি যায় আৰু মানে যেনেকা। তোমাৰো যেনে এটা জাগাতে ফচি যায় আৰু কতো যাব নোৱাৰা হৈ যায় টাইমত তুমি চোৱা যেনেকুৱা এটা মানুহ বিলাক কি হৈ যায়, কিবা ৰাস্তাতে ফচি যায়, ৰাস্তাত ফচি যা মানে কাম বোৰ গ'ল, বানপানী হৈ গ'ল ৰাস্তা মাজিতে, তুমি গ দুটা গাড়ী চলাটো অৰফ আছিল। চাৰিটা চাকাত তুমি গাড়ী ভিতৰত, দুটা চকাত চল পানীৰ লগতে গুচি যা হয় যেনেকাত চাফাল মানে অলপচলিপ ফালে। পু পেলাই পানীৰ লগতে গু যাবাদা
হয়, হয়। ঠিকে কৈছা তুমি। কাৰণ বৰষুণ দিলে আমি ধৰি লওক, ক'বালৈ যাবলৈ বিচাৰিলেও আমি যদি যাওঁ আগাৰ দিনা যদি যাম বুলি ভাবিছো কৰবা, কৰবালৈ ফুৰিবলৈ। তেনে আমি যাব নোৱাৰো কাৰণ বৰষুণতো দিলে আমি যাব নোৱাৰো ধৰি লওক ঘৰৰ বাহিৰৰ - ঘৰৰ ৰ পৰা বাহিৰত- ওলাবলৈ আমাৰ হেলা লাগি যায় বৰষুণ দিলেহ হয় বোক পানী হয় হয় পানী হয় বোকা। ওলাবলৈ হেলা লাগি যায় আমাৰ ঘৰৰ পৰা মানে বৰষুণটো ওপৰৰ পৰা দি থাকিলে কিবা আমাৰ আৰু ভাল নালাগে সেনেকুৱা
উম এইটো মানে, আচ্ছা বৰষুণে দি মান কি হৈ যায়। ৰাস্তাখনো পুৰা ব্লক হৈ যায়, গাড়ীবোৰ যাব নোৱাৰে একো যাব নোৱাৰে তাৰপিছত কি হয় মানুহ বিলাকো মানে গাৰডা তুমি তোমাৰ এ ৰাস্তা-ৰাস্তাৰ নালা বিলাকো খোলা থাকিলে কিবা পোৱা যায়, এইবাৰ পানী লগাতে গুচি যায় মানুহ বিলাক। পৰিলে ব সময় যালে, পানীৰ লগতে গো যায় এনেকা হৈ যায় আৰু বৰষুন টাইমত - এ এইটো মানে বৰষুণটাইমত অলপ সাবধানকে চলিব লাগে আৰু মানে গাড়ী চলালেও তুমি - নহলে নিজে চলিলে অলপ ভালকে চলিব লাগে আৰু কি কৰে বৰষুনটাইমত কি কথ গাড্ডা আছে। কি আছে গম নাপায় নে পানী কাৰণে পানীটো ইমান বেছি থাকে তুমি গমেই নাপায় কি হয় আছ। পদ আছে ৰাস্তা কি আছে?
হয় হয়, বৰষুণ দিলে মানে এনেকুৱা- কুৱা ৰাস্তা বিলাক দেখা পোৱা নাযায় না বানপানী হৈ গ'লে। কত কি আছে তোমাৰ ধৰি লও ইয়াত নালাই আছে ইয়াত। কটাই আছে ইয়াত ওখয় আছে গম পোৱা নাযায় ব পানীটোতো সমান হৈ থাকে না। তেতিয়া বিভিন্ন ধৰণৰ- বাধাৰ সন্মুখীন হ'ব লাগে। গাড়ী বিলাকো যায় জ্বৰে যায় আষ্টে যায় তেওঁলোকে চাই চিন্তি চলাব লাগে গাড়ী বিলাকো এনেকুৱা
উম উ সিমানে মই ময় ভাবো মানে তোমাৰ জেগা এটাৰ মানে কি হৈ যায় মানে- তোমাৰ বৰমাৰ বমাৰো বোজ মানুহবিলাকৰ যেনেকে তুমি চোৱা। আ তোমাৰ বৰষুণ টাইমত কি পানীৰ ৰাস্তা জমা হৈ যায় পানীৰ ৰাস্তা জমা হৈ কি কয় তোমাৰ মহ বিলাক বেছি হয় লেথৰা নালাৰ পানী চলে। লেথাৰ নালা পানী চলিব লগা হৈ যায় ইয়া কাৰনে তোমাৰ উ বেমাৰ খো বঢ়ি যায় তোমাৰ মালেৰিয়া ডেংগু টাইফইড কি কি কৰি পেলাই বিমাৰ কোনো হৈ থাকে ত- এইটো মই ভাবো তোমাৰ বৰষুণ টাইমত বিমাৰ খন বহুত বঢ়ি যায় আৰু বিমান খন বঢ়িলে তোমাৰ। কি কি কিবা ৰিক্স কথা থাকে তোমাৰ - জীৱনত কিবা যায় জীৱন যাত্ৰাত কিবা চব ক প্ৰব্লেম হয় আৰু। এইটো মই ভাবো আৰু বৰ্ষা আহিলে মানে মানুহৰ জীৱনত আগতে কি আছিল বৰ্ষা আহিলে ভাল। মানে খেতিকাৰে ভাল কিবা কৰে ভাল জীৱনটো মান গৰম টাইমত আহিলেতো ভাল। ঠাণ্ডা হয় জীৱনটো অলপ আগৰ টাইমত এনেকুৱা আছিল, আৰু এতিয়া টাইমত কি হয় কৰে - বৰষন ঠাণ অলপ আহিলেতো দে এখন হয় লকন ডাঙৰ আহিলেতো হৈ গল আৰু জীৱন- ব ঠাণ্ডা হব উল্টা উলট হৈ যায় আৰু। ঠাণ্ডাৰ উল্টা হৈ যায় আজিকালি এনেকা বৰষুণ আহিলে। তুমি যেনেকা- যে আমাৰ আমাৰ নেথাকিলে জীৱন জীৱন বিলাক যেনেকা- জীৱ জন্তু বিলাক আমিতো দে ঘৰ- তই থাকিব পাৰ বৰষুণ নাই আমাৰ এক বিচি নাই। জীৱ জন্তুবিলাক যেনেকে তোমাৰ গৰুবিলাক কিবা বিলাক হেঁতে এ বাহিৰত থাকিল। এনে বৰষুণত ভিজী ভিজী মৰিব লাগিব কি জীৱ জন্তুবিলাতো কত জাগা নথাকিব কাৰণ এনে কত থাকিব। পানী লগতে গুচি যায় এনেটো। সৰু সৰু থাকে যেনেকৈ কুকুৰ পোৱালি মিকুৰ পোৱালি পানীৰ লগতে গোচি যায় আৰু। জীৱনবিলাক অনেকা।
হয় তুমি ঠিকে কৈছা যেনে ধৰি লোৱা এতিয়া বৰষুণ আহিলে বানপানী হলে। এ ধৰি লোৱা জীৱ জন্তু বিলাক মানুহ বিলাকৰো এটা অসুবিধাৰ সৃষ্টি হয় যেনে ধৰি লোৱা- বানপানী হলে গৰু ছাগাল ধৰি লোৱা বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাক- তেওঁলোকে ওখ ঠাই বিচাৰিব লাগে কাৰণ চাওক বানপানীতো পানীতো থাকিব নোৱাৰে মানুহ বিলাকেই হওক বা জীৱ জন্তু বিলাকেই হওক থাকিব নোৱাৰে পানীত বান বান বান বানপানীটো হ'লে আমাৰ কাৰণে বিপদজনক ঘটনা, বেয়া আমাৰ কাৰণে।
উম সি এইটো কাৰণে। বানপানীয়ে টো এইটো মানে কি মানে তোমাৰ জীৱন বোৰো মানে আজিকালি বানপানীতো মানে জীৱনবোৰো লৈ যায়। তমাৰ কিবা কিবাবিলাক নষ্ট কৰি দিয়া তোমাৰ খাদ্য পদাৰ্থ বিলাক মানে খেতি বিলাকৰ নষ্ট কৰি দে মানে তো কিষা কি কিষান বিলাগৰ কৃষি কিষণ বিলাকৰ মানে খেতি বিলাকও নষ্ট কৰে যে এনতে মানে ইমান পুৰা বছৰ খেতি কৰিল তাৰপিছত বানপানী আহিল গুচি গ'ল বানপানী যে তোমাৰ খেতিবিলাক।
হয় হয় হয় তুমি ঠিকে কৈছা তেওঁলোকৰ, হয় হয় হয়। তেওঁলোকৰ খেতি বিলাক নষ্ট কৰি পেলাই, হয় হয়। দে কোৱা কোৱা?
মানে যি কোৱা, তুমি কোৱা?
অ খেতিবিলাক ধৰি লোৱা নষ্ট কৰি পেলাই বিভিন্ন ধৰণৰ তেওঁলোকে ধান লগাই ধান লগালে তেওঁলোকৰ বানপানী ইলে গটাই ধানবিলাক সে কৰি লৈ যায় মানে, উটুৱাই লৈ যায় লৈ গলে তেওঁলোকৰ দুখ লাগে এটা মনত দুখ লাগে আমাৰো দুখ লাগে ধৰি লও আমি খেতি কৰা মানুহ এইতাক আমাক বেয়া লাগিব তেতিয়া যেতিয়া দেখি দেখিবলৈ পাম নিজৰে হওক বা বেলেগৰে হওক বানপানী আহিলে উটুৱাই লৈ যায় গছ গছনিবিলাক বিভিন্ন ধৰণৰ জীৱ জন্তু চব লৈ গুচি যায় তেওঁলোকে তেতিয়া আমাৰ বেয়া লাগে। সেনেকুৱা তুমি কি বিচৰা তাৰে ওপৰত কিয় ক'ব বিচৰা?
অ এতিয়া ভানত বুজি নাইপৰে বানপাতে আহে অহাৰ লগে লগে মানে কি হৈ হৈছে মানে তোমাৰ জীৱনবোৰ মানে নষ্ট হৈ যল আমাৰ মানে বান আগতে মানে তোমাৰ যেনেকা এ কিষান বিলাক আ সহায় কৰিছে মানে অলপ বৰষুণ আহা বৰষুণ আহা তেতিয়া মানে আৰু খেতিবিলাক ভাল হব এ আজি এইবিলাক কিষান বিলাক কি কয় বৰষুণ আহিব নালাগে বৰষুণ আহিব নালাগে, কি কৰে অলপ বৰষুণ অহাতে মানে আ যেনেকা বানপানী হৈ আছে আজিকালি মানে অলপমান বৰষুণ আহোঁতে পোৰা পানী ভোন ভৰি যায় লাষ্টতত আ- চহৰত বৰষুণ আহিলতো বিয়াই একদম মানে গাঁৱত কোনো আহিলে ত আমাৰ কি থাকে তোমাৰ বৰষুণটো মানে মাটিতে সোমাই যায় ত বৰষুণ অলপ কম হয় চহৰবোৰতো পুৰা পাকা পাকা থাকে মাটিখন ত হোমাৰ জাগা নাথাকে। এটা ৰাস্তা থাকে নালাখোন আৰু নালাবিলাকৰ মানুহ বিলাক প্লাষ্টিক খুন পেলাই পেলাই কি কি পেলাই পেলাই ব্লক কৰি দিয়া হয়। লাষ্টত প্লাষ্টিক পেলাই দিয়া কৰে নালাও ব্লক হৈ যায়। এটা মাত্ৰ ৰাস্তা থাকে যাৱা ৰাস্তা এইটো ব্লক হৈ দিলে ক'ৰ পৰা যাব পানীতে কতো যোৱা ৰাস্তা নাই এইকাৰণে বানপানীৰ ওপৰত উঠি আহে। গাঁওবোৰত কি হয় অলপমান তোমাৰ আহ ৰাস্ত কিবা আছে না ৰাস্তা খনে তোমাৰ মাটিৰ থাকে পানী মাটিত থব যায় আৰু ত আৰু ভাল থাকে আৰু। এতিয়াতো আমাৰতো পাকাৰ ৰাস্তা হয় একো সোমাব জাগা নাই। একো নাই এইকাৰণে বানপানী বিলাক বেছি হৈ যায় আৰু।
হয় হয় হয়। উম ঠিকে কৈছা হ'ব উম ধৰি লোৱা বানপানী হলে ধৰি লোৱা বিভিন্ন ধৰণৰ উ নালা হওক বা কিবা চব বস্তু যাম হয় আৰু ঘৰৰ ভিতৰত য'ত চাপৰ ঠাই আছে য'ত ঘৰৰ ভিতৰত পানী সোমাই আহে তেতিয়া মানুহ বিলাকে কেনেকৈ থাকিব, ধৰি লোৱা মানুহ বিলাকে থাকিবলৈ হ'লেও ওখ ঠাই বিচাৰিব ধৰি ল মানুহ বিলাকে যে আজিকালি দেখিব পোৱা গৈছে ধৰি লোৱা বানপানী হোৱা হেঁতেন হ'লে মানে মানুহ বিলাকে এখন বিচনাৰ ওপৰত আৰু এখন বিচনা দি তাৰে ওপৰত থাকে। কেনেকুৱা কষ্ট কৰি থাকে মানুহ বিলাকৰ তাৰে ওপৰত তুমি কি ক'ব বিচৰা?
অঁ এইটো মানে তুমি কি অহ অহ কো কোৱা কি ক'লা বাপচ কোৱাচোন
মানে ধৰি লোৱা বানপানী হ'লে মানুহবিলাকে ঘৰৰ ভিতৰত বানপানী যেতিয়া সোমাই পানীতো সোমোৱাই আহে। তেওঁলোকে এখন বিচনাৰ ওপৰত এখন বিচনা দি কিনে থাকে মানুহ বিলাকে তাৰে ওপৰত তুমি কি ক'ব বিচাৰা?
এহ মানে তোমাৰ যেতিয়া বানপানী আহিলে ঘৰত যেতিয়া আজিকালি তো মানে বানপানী ইমান ওপৰত উঠে যে ঘৰৰ ভিতৰলে সোমাই আহে তোমাৰ বানপানী ভোন বানপানী ভোন ঘৰৰ সোমালে তো ঘৰ পু পুৰা নষ্ট মানে পুৰা লেতেৰা পানী একে নালাৰ পানী সোমাই আহে। তাৰ মানে মানুহবোৰৰ এতিয়া কতো মানে ঘোমাৰ জাগা নাই বনাই অলপ বিস্তাৰতে খাৰ থিয় থাকিব লাগিব যেতিয়ালৈকে বান পানী নাযায় আৰু বানপানীতো এনেকা থাকে মানে ইতা আহিল লগে লগে নাযায় আৰু মানে বেছিকে আহি তো এদিন নে দুইদিন মানতো লাগিব আৰু তলত নামিব কাৰণে সেনেকা আৰু, কিবা তুমি এদিন দুদিন তাক মানে এনেকাত থাকিব লাগিব ওপৰ জেগাত থাকিব লাগিব অলপমান, অলপমান কষ্ট ট তেতিয়া ওপৰত লাগিব তাত যেতিয়া বানপানী সিটো মানে তোমাৰ বৰষুণ ৰখিলে আৰু মানে বৰষুণ মানে নোৰোখাকে বৰষুণ দি থাকিলে এসপ্তাহ লৈকে তেতিয়া তো হৈ গ'ল আৰু তুমি এনেকে থাকে থাকিব লাগিব এনেকে তাত
উম হয়। ঠিকে কৈছা তুমিও মানে ধৰি লোৱা তোমাৰ বানপানী হ'লে আমি বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হ'ব লাগে।
উম নিচো মানে, অ বুজি পাইছোঁ দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল এইটো বিষয়ত কিতাপ কৰা প মে দেখো তোমাৰ লগত দিয়া দিয়া
মোৰো ভাল লাগিল দিয়া।